হেল্ল'?
হয়, মই আপোনাৰ মেছেজ পাইছিলোঁ, মই সেইকাৰণে বোলো ফোন গ ফোনটোৱে কৰোঁ।
হয়, হয়।
বাকী কেনেকুৱা খবৰ আপোনাৰ?
মোৰ খবৰ ভালে, আপোনাৰ?
মোৰো ভালেই দিয়ক, আজি বতৰটো কেনেকুৱা?
বতৰতো আ-আজি অলপ ঠাণ্ডা। অলপ আগতে বৰষুণ পৰিছিল না? অহ।
আপোনাৰ, এই ইফালেও একেই দিয়ক বতৰটো ঠি কেই আৰু মানে আপোনাৰ ৰ'দ দিয়াতকৈ অন্তত এনেকৈ থাকিলে বেছি ভাল।
হয়, হয়, হয়।
বাকী আপোনাৰ আপুনি আপোনাৰ ঘৰ ক'ত আহ গুৱাহাটীতে নে? মই মোৰো গুৱাহাটীতে।
হয় ঠিকে আছে।
বাকী আহ আপুনি আ পঢ়ি আছে নে এতিয়া মানে কামৰ লগত মানে নিয়োজিত?
মইত' এতিয়া বিশেষকে মানে এ কামে কৰোঁ।
হয়।
আপুনি?
মই আপোনাৰ একেলগে গোটেইবোৰ চলি থাকে মানে। কামো চলি আছে, পঢ়াও চলি আছে।
অঁহ ঠিকেই বৰ্তমান আপুনি কি পঢ়িছে?
মই এতিয়া আপোনাৰ বি টেক কৰি আছো।
বি টেক ঠি অঁ ঠিকে আছে, আৰু আপুনি আহ কি কম কি কাম কৰি আছে আৰু?
আৰু মই আপোনাৰ আ সংগীতৰ লগত জড়িত। আপোনাৰ আ চিনেমা হওঁক, ৱেব ছিৰিজ হওঁক এইবোৰৰ লগত জড়িত।
হয় অঁ আপুনি অসমীয়া চি চিনেমাৰ লগত জ জড়িত হয়না?
হয় হয়।
আঁ মইতো বিশেষভাৱে অসমীয়া চিনেমাৰ বা আহ বাৰে নাজানো।
হয় আপুনি বাহ বড়ো চিনেমা চাই চাগে? আপুনি মোক এ দুজন মান এ বড়ো এক্টৰৰ নাম জনাব নেকি? মই যিহেতু ইমান নাজানিম গ তিকে মোৰ জানিবলৈ পাই খুব ভাল লাগে।
এনেইতো আমাৰ বড়োত লিংচাৰ বসুমতাৰী হাঁহ। আৰু ঔম প্ৰকাশ এ বড়ো আৰু এ জন আছে, উম ছুকবিৰ। নাৰ্জী। এই গিলাই আৰু এক্টত্ৰিছ আছে হেলিনা দৈমাৰী।
হুম অঁ, এলিনা দৈমাৰীৰ কথা মই নাম শুনিছো দেই।
হয় হয় সংগীনা ব্ৰহ্ম, ফুজী ব্ৰহ্ম। এনকুৱা।
আৰু আ আপোনাৰ ফাইলাও বসুমতাৰী হয় নেকি তেখেতৰ নামটো।
হয় হয় যোনটো আহ ওম কমেডিয়ান আছিল হয় না?
হয় কমেডিয়ান আছিলে, আচলতে মই আহ বাহ গ'ম নাপাও যে বড়ো চিনেমাটো কেনেকুৱা ধৰণৰ অভিনয় কৰিছিলে, মই অসমীয়া আচলতে অভিনয় বিলাকত চাইছিলো তেখেতক।
হয় হয় অঁ ত তাই বেহৰবৰী আউট প'ষ্টত আছিল নেকি?
হয়, বেহাৰবাৰী আউট পোষ্টত আছিলে।
অঁ হয় হয় তেখেতে ইয়াতে আছিল।
বড়ো চিনেমা এয়া ধৰি লওক বছৰত কিমানখমান ৰিলিজ হয়, এনে আপুনি জনামতে কিমান খন মান মুক্তি দিয়ে?
বছৰতটো মোতাঙ বহুত দে, চল্লিছ পঞ্চাছটা মান হৈ যায় নেকি বছৰত।
অঁ' ভালেখিনি হয়, এ তেনে হ'লে-
অঁ' হয়। চিনেমা হল আমাৰ এইফালে বেছিভাগ চিনেমা হল নাই, হ'লেও- যেতিয়া দুৰ্গা পূজা হ'ব- যেতিয়া কালী পূজা হব, আহ' ৰাস মেলা হ'ব- আহ' লক্ষী পূজা হ'ব সেইবিলাক- পূজাত মানে পেণ্ডেল বান্ধি কেনে দেখোৱা হয় আৰু গাঁৱে গাঁৱে।
হুম।
এটা জেগাত এনেকুৱা টিকিট কাউণ্টাৰ কৰি কেনে।
অঁ' বুজি
অঁ' আমাৰ ইফালে-
ছোঁ।
অঁ' চিনেমা হল এইফালে আমাৰ এইফালে নাই না সেইকাৰণে।
বুজিছোঁ।
হয়।
আৰু মই এখন দুখন মই এজন চিনাকি মোৰ দাদা এজন আছিলে- তেখেতও আপোনাৰ খুব দেখাইছিলে মোক সৰু মই যেতিয়া সৰু আছিলোঁ। বড়ো চিনেমা মই অলপ চলপ দেখিছিলোঁ কিন্তু মই ইমানখিনি গম পোৱা নাছিলো যে কোন এক তৰ কেনেকুৱা কি। তেতিয়া ইমান আহ' এইটো শুনি খুব ভাল লাগিলে। আৰু এতিয়া আপোনাৰ বড়ো ইণ্ডাষ্ট্ৰিটো খুব আহ' আগবাঢ়ি আছে মই যিমান দূৰ জানোঁ।
হয়, এতিয়া লাহে লাহে আগবাঢ়ি আছে হয়। অঁ' অসমীয়া ফিল্মততো বহুত আগবাঢ়িল, হয় না?
আহ'- আপোনাৰ মানে এ কি কি কাম কৰি ভাল লাগে, ধৰি লওঁক আপুনি এতিয়া যিহেতু কাম কৰি আছে। গতিকে আপোনাৰ কামক বাদ দি পে আৰু কি কিছুমানে আহ' গান গাই ভাল পায়, কিছুমানে নাচি ভাল পায়।
মইতো বিশেষকে এতিয়া খেল- খেলিয়ে ভাল পাওঁ, মই বেছিকে- ফুটবল খেলোঁ অঁ' মানে আৰু ফুটবল খেলাটো মানে নিজৰ কাৰণেও ভাল, আহ' নিজৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয় ফুটবল খেলাটো। তাতে মানে এক্সাৰচাইজো বহুত হৈ যায় মানে। আহ' এতিয়া আমি বাৰিষাত- টাইমত আমাৰ গাওঁত‌‌ গেলি গাঁৱত মানে-
উমঁ'।
ফুটবল চবৰ গাঁৱতে এটা এটা ফিল্ড থাকে। তাতে মানে ইমান হাই ফেচিলিটি ফুটবল- ফিল্ড নহয় মানে গাঁৱৰ পথাৰ আৰু এনেকুৱা অলপ প্লেন জেগা। তাতে অলপ জেগাটো চাফা কৰি কিনে তাতে আমি- খেলোঁ আৰু গাঁৱৰ মানুহকেইটা লগ লাগি গধূলি- অলপ অলপ খেলোঁ আৰু চবে মিলি কিনে টিম বনাই কিনে।
মোক অলপ আহ' ফুটবলৰ বিষয়ে আপুনি বুজাব নেকি, মই যিহেতু - ফুটবল খেল খুব কম খেলো মানে, মোক অকণমান বুজালে মই ভাল পাম। মই ক্ৰিকেট ফুটবলতকৈ, ত' মই ফুটবলৰ ইমান নাজানোঁ মানে কেইজন আপোনাৰ খেলুৱৈ থাকিব লাগে, এটা টিমত। আৰু কেনেকুৱা কি হয়, অকমান যদি আপুনি বুজাই দিয়ে।
অ' মইও ইমান প্ৰফেচনেলি নাজানোঁ। আমাৰ লগৰটো এনেকুৱা কুৱা এঘাৰজন থাকে। এটা কিপাৰ আৰু বাকী দহজন খেলুৱৈ, আ তাত তাতে এ ষ্ট্ৰাইকাৰ থাকিব আৰু বেকডাৰ থাকিব, আ মিডিল ফিল্ডাৰ এনেকুৱা থাকে। আৰু কেতিয়াবা আমাৰ গাঁৱত খেলাটো মানে, আমাৰ মানুহ বেছি হৈ যায়। এ দহটা, এঘাৰটা, বাৰটা বহুত হৈ যায় মানে এ সেইটোতো থ'ব নোৱাৰে, মানুহ আহিলে মানে বেছিকে হৈ যায় মানে, অহ'। সেইকাৰণে
ফুটবল বা কিবা এটা যিকোনো খেল দেখা পাব মানুহবিলাক চব আহ', আহি যায়তো একেলগে, চাবলৈ। ত' তেনেকে খেলা মানুহৰ সংখ্যা চাগৈ বাঢ়ি যায়।
হয়, হয় ইয়াতে মানে ৰুছ
আপোনালোকে এ এনেকৈ খেলেনে মই শুনিছিলোঁ, হে তাকে আপোনাৰ
হেইয়াই আৰু।
এ, এ, এ এইখন গাঁৱৰ মানুহখিনিয়ে, এইখন গাঁৱৰ কেইজনমান ল'ৰাই আ বেলেগ এখন গাঁৱৰ ল'ৰা বিলাকৰ লগত খেলিব। সেনেকুৱা খেল হয় নে আপোনালোকৰ
অ' খেলে এইটো আমাৰ ফ্ৰেণ্ডলি মেচ কয়। আ, এ এটা টাইম লৈ কিনে মানে ইনভাইট কৰা হয়। আ আপোনালোকৰ গাৱত টো, আমাৰ গাঁৱৰ লগত খেলিব আহিব লাগে, এনেকুৱা মানে এতিয়া
বুজিছোঁ। সেইটো কেনেকুৱা হয় আপোনাৰ বছৰত প পাতে নে ছমাহৰ মূৰে মূৰে।
বছৰত এটা মানে ফিক্স ফেষ্টিভেল নিচিনা কিবা এটাত কিবা হয় মানে, তেতিয়া এইটো আমাৰ বি যি ভাবে আহ' পোন-পোন্ধৰ আগষ্ট বা ছাব্বিছ জানুৱাৰী এনেকুৱাত, মানে কৰা হয় আৰু, ফ্ৰেণ্ডলি মেটছ। তাতে অলপ পৰিষ্কাৰ দিয়া থাকে। প্ৰাইজ মানি, সেইকাৰণে
হয়।
সেইটো খেলে আৰু। আ-আপোনাৰ ক্ৰিকেটৰ, অ' ক্ৰিকেটতো এনেকুৱা হয় নেকি?
এ অ' ক্ৰিকেটতো হয় তেনেকুৱা আপোনাৰ, ক্ৰিকেট মই যদিও মই খুব কম খেলো। কিন্তু মই আচলতে ফুটবলতকৈ অন্তত জানোঁ, তাৰ মানে ক্ৰিকেটৰ কথাই, সেইকাৰণে মই আপোনাক ক'লো কথাটো। ক্ৰিকেটতো একে আপোনাৰ এঘাৰজন
হয়।
উম, থাকে না, সেইয়া আ যিটো আপোনাৰ বিপৰীত টিম থাকে, সেইটোতো এঘাৰ-এঘাৰজন মানুহে আৰু অকল যদি গলি গলি খেলা যায়, কোনোবা যদি গাঁও খেলা যায়, তেতিয়াতো আপোনাৰ খুব কম মানুহে দিওঁ, খেলি পেলাই। কিন্তু তেনেকে গাঁৱলৈ হয়। খেলিলে বেছিও হৈ যায় আপোনাৰ কাৰণ তাত কোনো আপোনাৰ এ, নিয়মে নাথাকে নহয়।
হয়', হয়। আৰু, ক্ৰিকেট খেলাৰ অলপ নিয়ম জানে নেকি? আপুনি অলপ জনাবচোন
কাৰ নিয়ম ক্ৰিকেট? খেলিবৰ কাৰণে আপোনাক, টিমতটো, অতি কমে এঘাৰ জন মানুহ লাগিব।
হয়', হয়।
ক্ৰিকেটৰ যিখন পিটছ থাকিব সেই পিটছখনৰ আপোনাৰ যিটো দৈৰ্ঘ্য হয় সেইটো হ'ল বাইছ গচ যদি বা এখন ভাল, খেলত আপোনাৰ সেইখন ক্ৰিকেট খন খেলিব নিদিয়ে
হয়, হয়।
গতিকে বাইছ গছ হ'ব লগা হয়। তাৰপৰাই থাকে। গতিকে যেতিয়া আপোনাৰ, আহ প্ৰত্যেক জন আহ। বলাৰৰে নিজৰ নিজৰ এটা ষ্টাইল থাকিব, সেই ষ্টাইলটো হিচাবত তেওঁলোকে খেল খেলিব, কাৰ দিয়ে কোনোবাই আপোনাৰ অ', মানে আপোনাৰ কি ক'ব লেফ্ট চাইডৰ পৰা
দিব, তাৰপিছত ক্ৰিকেটৰ যিজন খেলুৱৈ থাকিব তেওঁ সিমানখিনি প্ৰেক্টিছ কৰি পেলাই তাৰপিছত, খেলুৱৈ খেল খেলিব, এটা অ'ভাৰত আপোনাৰ ছয়
হয়।
টা বল থাকে
হয়।
তেনেকে আপোনাৰ বিছ অ'ভাৰো থাকিব পঞ্চাছ অ'ভাৰ থাকিব, আজিকালি আই পি এল আহি গ'ল। বহুতো।
হয়।
বছৰৰ পৰা, আপোনাৰ অ' বিছ অ'ভাৰৰে চলিব তো তেনেকুৱা তেনেকুৱা গোটেই ক্ৰিকেটত, আচলতে ক্ৰিকেটতকৈ ফুটবলাৰ বাকী
মই ভাবোঁ, আপুনি এনি টাইম আপুনি সিমানখিনিলৈকে ফুটবলটো চাই থাকিব লাগিব যে ফুটবলটো কোনফালে আহে।
হয় হয় হয়। অ' এতিয়াতো ৱৰ্ল্ড কাপ চলি আছে? হয় না। ৱৰ্ল্ড কাপ চাইছেনে আপুনি?
আপুনি ৱৰ্ল্ড কাপ
অ', বৰ্তমান চাওঁ কেতিয়াবা কেতিয়াবা টাইম পালেই মানে
ক'লো যে, মই আপোনাৰ, খুব কম মানে ফুটবল চাওঁ। খেলি সুধি খুব ভাল লাগে সেইবাবে মই সুধো সকলোকে, যেতিয়া ফুটবল খেলা কোনো বাৰু
অ' অ' দে আজিটো আমি ইয়াতে সমা প্ত কৰিম কথাটো
খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আমাৰ দহ মিনিট সম্পূৰ্ণ হ'ল।
হয়।
ঠিক আছে দিয়ক।